এই কিবা কৰি আছিলা নিকি? হয় শুনিছানে তুমি মোক?
অ কোৱা? শুনিছানে তুমি মোক?
তোমাৰ মাততো মই শুনা নাই। শুনা পাই আছা নে বাৰু?
অ' এতিয়া পাইছো। তুমি? অ' এতিয়া পাইছোঁ। তুমি? হেল্ল'! অ' এতিয়া পাইছো। এতিয়া পাইছানে?
অ' মাজে মাজ আহি আছে।
অ' হয়। আজি মানে সময়ৰ মূল্যৰ বিষয়ত অলপ কথা পাতিব ওলাইছিলোঁ।
উম উম।
অ' তুমি
অ' কোৱা কোৱা খুব ভাল বিষয়। বাচিছা তুমি, আমি এইটোৰ বিষয়ে কথা পাতিব লাগে! নাই নাই নাই কোৱা কোৱা।
হয় অ' মানে সময় হৈছে মানুহৰ জীৱনৰ আটাইত কৈ মূল্যবান সম্পদ, মই ভাবোঁ সময় অবিহনে কোনোতো কাম সফল ভাৱে সম্পন্ন কৰিব নোৱাৰি। যেনে সম মানুহে সময়ৰ মূল্য বুজি পাব লাগে।
হয় হয়, ঠিকেই কৈছা। আচলতে সময়মতে কাম নকৰিলে সেই কামটো সফলো নহয় দিয়াচোন। কাৰণ চাবা সময় যিখিনি ধন-সম্পত্তি মানুহৰ ঘৰ-বাৰী বা আন বস্তু হেৰুৱালে সেইবোৰ পুনৰ ঘূৰাই আনিব পাৰি। সেইবোৰ আমি নিজে অৰ্জন কৰি কিনে ঘূৰাই আনিব পাৰো। কিন্তু, এবাৰ পাৰ হৈ যোৱা সময় জীৱনত আৰু কেতিয়াও ঘূৰি নাহে। গতিকে সেইটো আমি জীৱনত কেতিয়াও দুনে ঘূৰাই আনিব নোৱাৰো।
হয় তুমি ঠিকেই কৈছা। মানে আমি কেতিয়াও সময় ঘূৰাই নিব নোৱাৰোঁ, ত' সেইবাবে জ্ঞানী লোকসকল কলেও সদায় সময়ৰ মূল্য দিবলৈ উপায় উপদেশ দিয়ে যেনে আমাৰ শিক্ষয়ক ত্ৰি বিলাকে আমাক সৰুতে বুজাইছিল যে চব ঘূৰাই পাম, কিন্তু সময় কেতিয়াও আমি ঘূৰাই নাপাওঁ।
নাপাও হয় হয় হয়, এই ঠিকেই কৈছা। আচলতে উম উম কোৱা।
সময়ৰ সঠিক ব্যৱহাৰ কৰা লোকসকল সাধাৰণ জীৱনত সফল হবলৈ সক্ষম হয়। যেনে উম যদিয়ে আমি সময়ৰ যদি সৎ উচিত কৰোঁ, তেতিয়া আমি নিশ্চ শ্চয় জীৱনত সফল হবলৈ সক্ষম হওঁ, তুমি ইয়াৰ বিষয়ে কি ভাবা?
উম উম হয়, তুমি ঠিকেই কৈছা। আচলতে সময়ৰ সঠিক ব্যৱহাৰ কৰা লোকসকলেহে জীৱনত সফল হয়। কাৰণ এ ইতিহাসত মানে আমাৰ ইতিহাসত যিসকল মহান ব্যক্তি আছিল। যি সকলে সফলতা লাভ কৰিছে, তেওঁলোকে সময়ৰ সদ ব্যৱহাৰ কৰিছিল সদায়। কোনটো কাম সময়ত কৰিব লাগে, কি কাম কোনটো সময়ত কৰিলে উপযুক্ত নহয়। সেই কথাখিনি জানি কিনে তেওঁলোকে কাম কৰিছিল, আৰু তেওঁলোক সেইকাৰণে আমাক আমাৰ আমাৰ কাৰণে একো একোজন মহান ব্যক্তি। নহয় জানো?
হয়, হয়, তুমি ঠিকেই কৈছা। মানে ইতিহাসত যিসকল মহান ব্যক্তিয়ে সফলতা লাভ কৰিছে। তেওঁলোকে সময়ৰ সৎ ব্যৱহাৰ কৰি এ উম, নিজৰ সত মানে কামবোৰ কৰি যায় আগুৱাই গৈছিলে সেইবাবে তেওঁলোক সফল হ'বলৈ সক্ষম সক্ষম হৈছিলে।
হয়, হয়। ঠিকেই কৈছা আচলতে আমাৰ আমাৰ জীৱনতকে বেছিও এটা সময়ৰ মূল্য বুজিব লাগে ছাত্ৰ ছাত্ৰী সকলে বৰ্তমানতো আমি ডাঙৰ হৈছো। আমি বৰ্তমান নিজৰ নিজৰ কামত যাওঁ কিন্তু ছাত্ৰ ছাত্ৰী সকলৰ বাবে সময়ৰ মূল্য বুজাটো আটাইতকৈ বহুত মানে বিশেষভাৱে গুৰুত্বপূৰ্ণ। কাৰণ এজন ছাত্ৰই যদি নিয়মিত ভাবে পঢ়া শুনা কৰে। আৰু সকলো কাম নিজৰ সময়মতে সম্পূৰ্ণ কৰে তেন্তে সি মানে এশ শতাংশ সি মানে সফল হ'ব। সি ভাল ফল লাভ কৰিব কিন্তু যদি সময়ম তে একো কাম নকৰে সময়ৰ মূল্যই নাজানে সেই ছাত্ৰৰ জীৱনত কেতিয়াও আগবাঢ়িব ন নোৱাৰে।
হয়, হয়, একদম সঠিক কথা কৈছা যদিহে ছাত্ৰ ছাত্ৰী সকলে সময়ৰ মূল্য বুজি পেলাই আগুৱাই যায় তেতিয়া হ'লে তেওঁলোকে এটা ভাল স্থানত উপস্থিত হ'বলৈ সক্ষম হ'ব।
হয়, হয়।
আৰু আজিকালি বহুতো ছাত্ৰ ছা আজিকালি বহুতো ছাত্ৰ ছাত্ৰী স ক'লে মানে উম, ছ'চিয়েল মিডিয়া বা মোবাইল ফোনত বহুখিনি সময় উম, দিবলৈ ধৰিছে সেইবাবে তেওঁলোকৰ পঢ়া শুনা বা সকলো কামতে ব্যাঘাত আহিছে বুলি মই ভাবো, তুমি কি, বিষয় তুমি কি ভবা যে মোবাইল ফোনে তেওঁলোকক ক্ষতি কৰিছেনে?
নিশ্চয় ক্ষতি কৰিছে, কাৰণ আজিকালিৰ যুগত কি হৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মোবাইল ফোনটো নোহোৱাকে একো কৰিব নোৱাৰে, বিশেষকৈ সামাজিক মাধ্যম, ভাত খাই আ ভাত খাই আহি কিনে সামাজিক খুলিলে, ফেচবুক হোৱাটছআপ ইনষ্টা ইনষ্টাগ্ৰাম, ইউটিউব এইবোৰত কিবা কিবি চালে। পঢ়া সময়ত তেওঁলোকৰ মন ভাল নালাগিল, তেওঁলোকে আকৌ ফোনটো চালে। গতিকে এই মোবাইল ফোনটোৱে ছাত্ৰ-ছাত্ৰী সকলক সময়ৰ মূল্য কি কিতাপ, সময়ৰ মূল্য মানে হেৰুৱাই সময় কি তেওঁলোকে যে মানে বুজিয়ে নাপায়। অযথা সময় নষ্ট কৰে আৰু যিবোৰ সময়ে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলত মানে গম পায়। অ', পৰীক্ষা ফলাফল তেওঁলোকৰ ভাল নহয়, যদি আমি অ', সকলো সময় অযথা মোবাইল ফোনটোতে কটাও, আমিনো কেনেকুৱা জীৱনত ভাল ফলাফল আনিব পাৰিম, নহয় জানো?
হয়, হয়, একেবাৰে ঠিক কথাই কৈছা আৰু একেবাৰে উচিত নহয় যে, মোবাইলটো আমি এনি, এনি টাইম মানে, প্ৰত্যেকটো সময়তে আমি ব্যৱহাৰ কৰি থাকিব লাগে। সময় অপচয় কৰিব নালাগে। আমি সময় সৎ ব্যৱহাৰ কৰিব লাগে আৰু সৎ উপয়োগ কৰি আমি জীৱনত, জীৱন বাটত আগুৱাই যাব লাগে।
হয়, হয়, ঠিকেই কৈছা, আচলতে অ' সময়ৰ মূল্য বুজা মানুহে, নিজৰ জীৱন সু-সংগঠিত ভাৱে চলাব পাৰে। তেওঁলোকে গ'ম পায় যে আমি নিজৰ কোনটো লক্ষ্য ৰাখিব লাগে। আৰু কি লক্ষ্য অনুসৰি আমি কাম কৰিব লাগে।
নহয় আৰু ছাত্ৰ-ছাত্ৰীসকলে মানে
উম।
মোবাইল ফোনটোৰ বাবে খেল-ধেমালি বা নিজৰ পৰিয়ালৰ লগত, সময় বহুখিনি ক'ম দিবলৈ আজিকালি মানে ধৰিছে যে পৰিয়ালক একেবাৰে সময় নিদিয়ে আৰু খেল-ধেমালি নক কৰে, সেইবাবে তেওঁলোকক, বিভিন্ন অসুখে মানে দেখা দিবলৈ ধৰিছে শাৰীৰিক। ব্যাঘাত জন্মিছে।
হয়, হয়, তুমি ঠিকে কৈছা। আচ্ছা, তুমি মোক কোৱাচোন তুমি, তুমি নিজৰ কাৰণে তুমি সময় পৰিচালনা কেনেকে কৰা? কেনেকে মিলোৱা তোমাৰ সময়খিনি?
আ, মই, মোৰ নিজৰ সময়খিনি মানে সকলোতে দিওঁ, অকল যে এনেকুৱাই নহয়, যে মই অকল পঢ়া-শুনাতে দিম বা বিভিন্ন মানে এটা কোনো এটা দিম, মই সকলোতে ভগাই লওঁ, যেনে ধৰা মই মোবাইলো চাব লাগিলে, পঢ়া-শুনা কৰিব লাগে, খেলা ধূলাও কৰিব লাগিলে। তাৰ পাছত ঘৰৰ লগত দুই এষাৰ কথা পাতিব লাগিলে, সেইধৰণে মই সময়খিনি মানে ভগাই লৈছোঁ। তুমি কেনেদৰে নিজৰ সময়খিনি ভগাই লৈছা?
ময়ো তেনেকে কৰিছো, মই প্ৰতিদিনে এটা সময়সূচী তৈয়াৰ কৰোঁ। যে মই কোনটো সময়ত মই পঢ়িম, কোনটো সময়ত মই ব্যায়াম কৰিম। কোনটো সময়ত মই মোৰ, অ', অফিচৰ কাম খিনি কৰিম। মই কোনটো সময়ত মোৰ, ব্যৱসায়িক টাইম সময় দিম, সেইখিনি মই তাৰ মানে ভাগ, ভাগ কৰি লৈছো। কোনটো সময়ত মই খানা বনাব যাম বা মই নিজৰ ঘৰৰ কাম খিনি কৰিম। সকলো সময় মিলাই মিলাই কিনে মই চলো, নহ'লেতো একো কামেই নহ'ব জীৱনত। ধৰা, আমি গোটেই খিনি কামেই সময়মতে মিলাব লাগিব দিয়াচোন।
উম, হয়, হয়, একেবাৰে ঠিক আৰু প্ৰত্যেক মানুহে মানে প্ৰত্যেক দিনৰ সময়সূচী তৈয়াৰ কৰি পেলাই নিজৰ জীৱনটোক চলাব লাগে বুলি মই ভাবোঁ।
হয়, হয়, ঠিকে কৈছা।
তাৰ সময়সূচীমতে আমি যদি অনুসৰণ কৰোঁ, তেতিয়া আমাৰ কামৰ ওপৰত মনো যোগো বৃদ্ধি পায়।
হয়, হয়।
আৰু বহুতে মানে কাম পিছৰ অভ্যয়াসটো ৰাখে। মানে কামটো আজি কৰিম মানে কালি কৰিম কালি কৰিম বুলি গোটেই মাহটো পাৰ হৈ যায়, কিন্তু সেই কামটো কেতিয়াও শেষ হৈ নাহে। সেইটো এটা মানে অ বেয়া বেয়া অভ্যয়াসত পৰিণত হৈছে সকলোৰে।
উম' উম' উম' হয় হয় ঠিকে কৈছা। আচলতে কি হয় যে, সময়ৰ মূল্য। কেৱল শিক্ষা ক্ষেত্ৰতে নহয়, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই গুৰুত্বপূৰ্ণ যেনেকৈ ব্যবসাই। চাকৰি, কৃষি, খেলা-ধূলা আদি সকলো বিষয়ত যদি আমি সময়। সফল হব বিচাৰো, তেতিয়া হলে আমি সময় সত ব্যবহাৰ কৰাটো শিকিব লাগিব। যেনেকৈ চিকিৎসক, শিক্ষক, বিজ্ঞানী আৰু ব্যবসায়ী সকলোৰে বাবে। সময় অতি মূল্যবান। এজন চিকিৎসকে নিজৰ সময়মতেহে এটা অপাৰেচন থিয়টাৰত এটা অপাৰেচন কৰে। এনে তেওঁলোকে বিনা সময় চাই কিনে যেনেকে তেনেকেটো অপাৰেচন নকৰে এজন শিক শিক্ষকে সদায় সময়মতে শিক্ষা দিব আহে এটা সময় ধৰিহে, শিক্ষা দিয়ে গতিকে, সময়ৰ কাৰ্যসূচী আমি সচাকে বনাই লব লাগে। । তুমি তুমি কি ভাবা মানে যদি আমি সময় সময় কাৰোকাৰনে কোনোবা কাৰণে। অপেক্ষা কৰে নেকি। যে সময় এইটো সময় আহিছে আমি এইটো কাম কৰিম, তোমাৰ মতে সময়ে কেতিয়াবা অপেক্ষা কৰেনে কোনোবাৰ কাৰণে।
নাই নাই, সময় কেতিয়াও আমাৰ বাবে অপেক্ষা নকৰে। অথচ আমি সময়ৰ মূল্য যদি বুজি নাপাওঁ, তেতিয়া আমি। জীৱনত কেতিয়াও সফল হ'বলৈ নোৱাৰিম, সেইবাবে আমি। সময়ৰ মূল্য বুজি পেলাই আমি জীৱনত আগুৱাই যাব লাগে আৰু। মই ভাবোঁ যে, সকলোৱে নিয়মিত। মানে প্ৰতিদিনে এখন সময়সূচী তৈয়াৰ কৰি পেলাই সেই সময়সূচী মতেই। কামবিলাক কৰিব লাগে, তেতিয়া সকলো কাম সমানভাৱে। চলিত মানে, সমানভাৱে হ'ব আৰু।
উম' উম'। হয় হয়, তুমি একেবাৰে ঠিক কৈছা আচলতে সময়। সময়ৰ সন্মান কৰা মানে, জীৱনক নিজৰ জীৱনটো। সন্মান কৰা, নিজৰ সময়ৰ নিজৰ জীৱনৰ মূল্য বুজা। গতিকে, মই এই ক্ষেত্ৰত একমত, সেয়েহে আমি সকলোৱে সময়ত। সদ ব্যবহাৰ কৰিব লাগে, আৰু আনকো এই বিষয়ে সচেতন কৰিব লাগে।
হয় হয়, একেবাৰে ঠিক কথা কৈছা, অঁ আজিৰে পৰা আমি সময়। সময়ৰ মূল্য বুজি প্ৰতিটো মুহূৰ্তত সদ ব্যৱহাৰ কৰোঁ, তুমিও কৰিবা ময়ো কৰোঁ আশা কৰোঁ।
হয়। হয় হয়, তুমি একেবাৰে ঠিক কৈছা আজি আমি খুব হম' হম' কোৱা।
অ আজি আমি এটা খুব। ভাল বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ। আজি এইখিনিতে আমি সমাপ্ত কৰিছোঁ আগলৈও যাতে আমি এনেকৈ বিভিন্ন, বিষয়ৰ ওপৰত কথা পাতি যাওঁ।
হয়, ঠিক আছে দিয়া ৰাখিছো দিয়া।
উম ৰাখিছোঁ।
উ